অ শুনিছা
হেল্ল'
অ শুনা পাইছানে
হেল্ল অঁ পাইছোঁ পাইছোঁ তুমি শুনা পাইছানে বাৰু
অ অ পাইছো পাইছো
অঁ কি কৰি আছা
অ মই তোমাৰ এই আ এনেহে অলপ বহি আছিলো আগফালেকে তুমি
হয় হয় মইয়ো এয়া এনেই ভাত পানী খাই বৈ আহি পেলাই আগফালে চকীতে বহি আছো বাকী খবৰ খাতি কোৱাচোন তোমাৰ
খবৰ খাতি মোৰ ভালে ভালে তোমাৰ ভালেই নহয়
অ ভালেই অ তাকে বোলো বহুত দিন হ'ল তোমালে ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে
অ ভালে কৰিলা ভালে কৰিলা কি বিষয় বা
এ হয় বিষয়টো মানে এনেকুৱা হ'ব এই হেৰি মানে আমাৰ জীৱনত যে সময়ৰ যি মূল্য সেইটো বুজি কোৱাতো যে উচিত সেই তাৰ ওপৰত আমি কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু বিষয়টো
অঁ অঁ ভালেই হ'ব ভালেই হ'ব
হয় হয় মানে এতিয়া চাবলৈ গলে কি হয় অ আমাৰ জীৱনত সময়ৰ মূল্য থকা মানে মূল্য বুজি পোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবোঁ গম পাইছা কাৰণ এতিয়া মানু অ মানুহেতো কয়েই সময় গতিশীল বুলি যে কয় হয় নহয় বাৰু মানে কি হয় সময় কেতিয়াও ৰৈ নাথাকে গম পাইছানে উম এতিয়া অ তুমি এতিয়া এটা কথা তুমি ভাবাচোন তুমি বাৰু সেই আগ আগৰ যি অতীতক তুমি ঘূৰাই নিব পাৰিবা জানো মানে তোমাৰ যি শৈশৱ কাল আছিল সৰু কালটো সেই কালটো তুমি এতিয়া ঘূৰাই আনিব পাৰিবা জানো
অ হয় হয় নোৱাৰিম
অ সেইবাবে আচলতে আমি সময়ৰ কাম আচলতে সময়ত কৰিব লাগে এতিয়া অ তুমি ধৰা অ সৰুতে একেবাৰে সৰুতে আমি যি কিছুমান কাম মানে নকৰিলো নিচিনা লাগে মানে অ তোমাৰ খেলা ধূলা হওক বা ভালদৰে বা কিবা কিবি মানে কাম নকৰিলো নিচিনা মানে মনত অনুভৱ হৈ থাকে আচলতে যেতিয়া পাৰ হৈ যায় টাইম নাই আচলতে উ হেল্ল' হয় হয় এতিয়া মানে কি হৈছে আজিকালি দিনত তোমাৰ অ অ আজিকালিৰ দিনত কি হৈছে মানুহবোৰে মানে তোমাৰ সময়ৰ মুল্যতো একেবাৰে বুজি নাপায় মানে এ হেৰি মানে কামবোৰ মানে পিছলৈ থৈ যায় যে এ এতিয়া নকৰো পিছত কৰিম মানে হে এতিয়া মনটো ভাল লগা নাই অলপ পিছত কৰিম মনটো ভাল লাগিলে কৰিম তেনেকে বুলি থৈ দিয়ে আচলতে সেইটো কথা নহয় গম পাইছা
নহয় তাকে অ
উ উ হয় মানে পৰিশ্ৰম যেতিয়া আমি কৰিম তেতিয়াহে মানে আমি সময়ৰ মূল্যটো বুজি পাম আৰু সময়ৰ মূল্য বুজি পালেহে আমি জীৱনত সফলতা লাভ কৰিব পাৰিম গম পাইছা
হয় হয় এ তাকে হয় অ।
অ হয় হয় এতিয়া তুমি এটা কথা তুমি লক্ষ্য কৰিবাচোন এই আমি যদি এতিয়া। তোমাৰ যি এ হেৰি মানে আৰ্মি চাকৰিৰ কাৰণে যদি আমি যদি। এ এটা বয়সসীমা বান্ধি দিয়া আছে সেই বয়সীমাটোৰ ভিতৰত যদি। আমি যদি ইন্টাৰভিউ নিদিওঁ তেতিয়া কিন্তু আমি সেই চাকৰিটো নাপাম আকৌ হয় নহয় বাৰু।
হয় হয় অ।
হয় হয় সেইবাবে মই ক'ব বিচাৰো মানে। যে সেইবাবে আমি যি কাম মানে সময়ত কৰিব লাগে সেই কামটো আমি সময়ত। কৰি কৰি যাব লাগে তেতিয়াহে আমি মানে আমাৰ ভবিষ্যত। টো আচলতে ভাল হ'ব এতিয়া তুমি চাবলৈ গ'লে কি হয়। এই কিছুমান এ লৰা ছোৱালীয়ে কি কৰে। তোমাৰ মেট্ৰিকত ভালকে নপঢ়ে তাৰপিছত হাই ছেকেণ্ডেৰীত ভালকে নপঢ়ে পিছত মানে একদম। তেওঁলোকৰ মাথা গৰম হৈ থাকে যে এই মই যদি ভালদৰে পঢ়িলোহেঁতেন তেতিয়া মোৰ। ভালদৰে ৰিজাল্ট এটা হ'লহেঁতেন মই। ভালকে চাকৰি এটা কৰিব পাৰিলে হেঁতেন তেনেকুৱা নিচিনা মানে মান হেৰি মনোভাৱ। অ মানে মনত আহি থাকে গম পাইছা।
হয় হয় অ।
হয় হয় সেইটোকে মই ক'ব বিচাৰিছো মানে তোমাৰ এই সময়টো। যোৱাৰ পিছত আমি এই সময়ৰ মানে। সেইটো আগতে মই আমি সেইটো কৰিব লাগিছিলো সেইবুলি ভাবি থাকি লাভ নাই। কাৰণ আমি যেতিয়া সময় থাকে আমি তেতিয়াই কৰিব লাগে গম পাইছা। এতিয়া তুমি ধৰা এতিয়া অ যি মই আৰ্মি কথাটো কলো মানে তোমাৰ চাকৰিৰ কথাটো। তুমি এ যদি এতিয়া তেইশ বছৰ চৌবিশ বছৰ হৈ আছা তুমি। এতিয়াই যদি সেই চাকৰিটোৰ কাৰণে তুমি এপ্লাই নকৰা। তুমি বা তোমাৰ ত্ৰিশ বছৰ যদি তোমাৰ হয় তেতিয়া তুমি এপ্লাই কৰিলে তুমি। সেই চাকৰিটো নাপাবা নহয় হয় নহয় বাৰু।
হয় হয় অ।
হয় হয় আৰু এটা কথা তুমি মানুহে যে কয় শুনিছা নাই সময়ৰ টিকনি সদায় আগফালে বুলি।
হয় তাকে অ উম।
কথাাতটো এইটোয়ে বুজাই যে আমাৰ মানে। আহ মানুহে প্ৰতিটো মানে উ এতিয়া। আমি যি কাম কৰিলেও মানে সময়তো গৈয়ে থাকিব আমি যদি শুইে আছো দিনটো যদি শুইয়ে আছো। আমাৰ সময়তটো গৈয়ে আছে গম পাইছা আৰু মানুহে সদায় মানুহে সদায়। সৰুৰে পৰা মানে সময়ৰ মূল্যতটো বুজি পাব লাগে আৰু। সকলো কাম মানে সময়মতে কৰিব লাগে। এতিয়া তুমি কিছুমান মানুহ চাবাচোন মানে ল'ৰা ছোৱালী। শেইখন মানে তেওঁলোকে সময়সূচী বনাই লয় পঢ়া শুনাৰ ক্ষেত্ৰত গম পাইছা। মানে হে। তেওঁলোকে এই কাৰণে বনাই লয় যাতে তেওঁলোকৰ সময়টো মানে অপব্যয় নহয়। আৰু তাৰ তাৰ বিপৰীতে কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে। যিটো সময়ত তেওঁলোকে পঢ়িব লাগে সেই সময়তত তেওঁলোকে আন কিছুমান কাম কৰি থাকে যেনে। এ আজিকালি যি মোবাইল ফোনৰ যুগ ওলাই হৈছে। এই মোবাইল ফোনত আজিকালি ল'ৰা ছোৱালীবোৰ বহু খিনি ব্যস্ত হৈ থকা আমি দেখা পাইছো হয় নে।
হয় হয় অঁ।
আচলতে সেইটো বহুত বেয়া কথা কাৰণ আমি যদি সময়মতে নপঢ়ো সময়মতে কাম নকৰো সময়মতে এ গা নুধো সময়মতে ভাত নাখাওঁ আমাৰ বহু খিনি মানে বেয়া হোৱা দেখা যাব আৰু এ সেই যি খাদ্যৰ কথা কলো আচলতে আমি খাদ্যটো সদায় সময়মতে খাব লাগে। গম পাইছা?
উম হয় হয় অ।
অ কাৰণ তোমাৰ যেতিয়া তুমি খাদ্যটো সময়মতে খাই থাকিবা তেতিয়া কি হ'ব। তোমাৰ স্বাস্থ্যটো ভাল হৈ থাকিব কাৰণ স্বাস্থ্যই যেতিয়া তোমাৰ মানে তোমাৰ শৰীৰটোৱে যেতিয়া প্ৰতিদিনে সময়মতে একদম এটা নিৰ্দিষ্ট সময়মতে যেতিয়া তোমাৰ খাদ্য বস্তুসমূহ পাই থাকিব। তেতিয়া তোমাৰ শৰীৰটোৱে মানে ভালদৰে চলা ফুৰা কৰিব পাৰিবা আৰু মানে শৰীৰত মানে বেমাৰ আজাৰৰ প্ৰভাৱটো একদম কমি যাব গম পাইছা।
হয় হয় অ।
এতিয়া কিছুমান মানুহ তুমি চাবাচোন কি কৰে তেওঁলো কে, ৰাতিপুৱা এসাঁজ খায় তাৰপিছত দুপৰীয়াও নাখায় গধূলিও নাখায় আকৌ পিছদিনাখনহে খাই। কিন্তু তেওঁলোকৰ সেই স্বাস্থ্যটো কথা মানে তেওঁলোকে নাভাবে আচলতে অ যেতিয়া বেমাৰ হয়, মানে সেই নোখোৱা নেমেলাকে থকাৰ পিছত যেতিয়া বেমাৰ হয়, তাৰপিছত তেওঁলো কৰ মনলৈ এনেকুৱা আহে ভাৱ আহে যে এই মই যদি সদায় যদি প্ৰতিদিনে মানে এনেকে খোৱা বোৱাটো ভালদৰে কৰি থাকিলোহেঁতেন মোৰ এনেকে ধৰণে মানে বেমাৰ আজাৰ নহলহেঁতেন, তেনেকুৱা ধৰণৰ মানে মনোভাৱ আহে। আচলতে সেইটোকে মই বুজাব বিচাৰিছো যে আমি সময়মতে সেই খাদ্যয় বস্ত পৰা ধৰি লৈ সকলো কাম আমি সময়মতে কৰিব লাগে গম পাইছা? কাৰণ সময়ৰ মূল্যয়টো বুজি পোৱাটো আমাৰ বাবে অত্যয়ন্ত প্ৰয়োজনীয় বিষয় আৰু আজিকালি দিনত কি হৈছে ল'ৰা ছোৱালী সমূহে মানে কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে সময়ৰ মূল্য বুজি নাপায় তেওঁলোকে। দিনৰ দিনটো ঘূৰি ফুৰিব মোবাইল চাব তাৰ ফলত তেওঁলোকৰ ভৱিষ্যত টো মানে অন্ধকাৰৰ দিশে গৈ থকা নিচিনা লাগে আৰু সেইবাবে মই অঁ সেইবাবে মই ভাবো যে কি আমাৰ যি সৰু সৰু ল'ৰা ছোৱালী হওঁক নতুন প্ৰজন্ম হওক তেওঁলোকক আমি সময়ৰ কথা বুজাব লাগে মানে সময় কেনেকুৱা ধৰণৰ বস্তু সময় যে গতি শীল সময় যে ৰৈ নাথাকে সেই কথাটো বুজাব লাগে আৰু আজিকালিতো তোমাৰ সেই এইটো কি বুলি কয় পাঠ্যপুথিৰ কিতাপতো বাৰু সেই সময়ৰ বিষয়ে কিছু কিছু অধ্যয়ন কৰা আমি দেখা পাওঁ আক' দেই।
হয় হয় অঁ।
হয়, হয়। তাকে তুমি এই সময়ৰ মূল্যৰ ওপৰত তুমি কি ক'ব বিচাৰা অলপ কোৱাচোন বাৰু?
অ, তাকে তাকে তোমাৰ আহ মা নুহৰ জীৱন আচলতে সময়টোৱে আচল আটাইতকৈ মানে মূল্যবান সম্পদ।
হয়, অঁ।
এবাৰ হা তুমি কৈছাই মানে এবাৰ পাৰ হৈ ছোৱা সময় কেতিয়াও মানে ঘূৰাই আ নিব নোৱাৰি। অঁ, ধন সম্পত্তি হেৰুৱালে এতিয়া পুনৰ আমি উপাৰ্জন কৰি ল'ব পাৰো। কিন্তু নষ্ট হোৱা সময় এ আৰু নষ্ট হোৱা সময় কেতিয়াও তোমাৰ উভতাই পোৱা নাযায়।
হয় হয়, অঁ।
অ', সেইবাবে তোমাৰ কোৱা হয় যে, সময় আৰু যোৱাৰ কাৰো মা, কাৰো বাবে ৰৈ নাথাকে।
নাথাকে অ'।
উম। জীৱনত সফল হবলৈ এতিয়া সময়ৰ সঠিক ব্যৱহাৰ কৰাটো আচলতে অতি প্ৰয়োজনীয়।
প্ৰয়োজনীয় অ'।
অ', যিজন ব্যক্তিয়ে তোমাৰ সময়ৰ মূল্য বুজে আৰু নিজৰ কামসমূহ সঠিক সময়ত সম্পূৰ্ণ কৰে। তেওঁ সাধাৰণতে জীৱনত, অধিক মানে আগবাঢ়ি যায়, এ এজন তই যদি নিয়মিত ভাৱে পঢ়া শুনাৰ বাবে সময় নিৰ্ধাৰণ কৰে তেন্তে পৰীক্ষাত এটা উম, এটা ভাল ফলাফল লাভ কৰাত মানে, এ মানে সম্ভাৱনা বৃদ্ধি পায়। এ ঠিক তেনেধৰণে, আহ, চাকৰি ব্যৱসায় বা যিকোনো ক্ষেত্ৰতেই সময়ৰ সঠিক ব্যৱহাৰে মানে সফল, সফলতাটো কঢ়িয়াই আনে। আহ, বিশেষকৈ যদি ছাত্ৰ ছাত্ৰীৰ কথা কবলৈ যাওঁ তেওঁ যদি পৰীক্ষাত তেওঁলোকে উম, এটা সময় তেওঁলোকে নিৰ্ধাৰণ কৰি যদি তেওঁ অ', অ', সদায় সেই সময়টো মতে তেওঁলোকে যদি পঢ়া শুনা কৰে তেতিয়া কি উম, তেওঁৰ সেই পাছত আচলতে পস্তাব লগীয়া নহয় যে, মই আগতে কিয় নপঢ়িলোঁ, কিন্তু তাৰ কিছুমান ছাত্ৰ ছাত্ৰী থাকে যে, তেওঁলোকে ভাবে যে এই বহুত সময় আছে আমাৰ, পঢ়িম পঢ়িম, তেনেকে থাকোতে থাকোতে কি হয়? আহ তেওঁলোকৰ আচলতে, সময় বিলাক লাষ্টলৈ কমি গুচি যায়। যাৰ ফলত তেওঁলোকৰ পঢ়া শুনা একো নহয়, লাষ্টত কিছুমান মানসিক ভোগা দেখা যায়। অ', যাৰ ফলত তেওঁলোকৰ সেই তাৰ প্ৰভাৱ আমাৰ ৰিজাল্টত পৰে। মানে বহুত বহুত অভিভাৱকে সেই আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক, এ বহুত আশাৰে মানে বাহিৰত পঢ়ি, পঢ়ুৱাবলৈ পঠিয়াই, কিন্তু তেওঁলোকে যেতিয়া তেওঁলোকে যেতিয়া সেই সময়ৰ সদ ব্যৱহাৰ নকৰাকৈ এ পঢ়া শুনা নকৰে, তাৰ সেই বেয়া, তেওঁলোকৰ যি এটা বেয়া ৰিজাল্ট দেখা যায়। তাৰফলত এই পৰিয়ালটোৰ মাজতো কিছুমান এ দুখ, দুখৰ এটা অৱস্থা। সৃষ্টি কৰে, এ আহ, এতিয়া বৰ্তমান সময়ত এতিয়া বহুত বহু মানুহে সামাজিক মাধ্যম, মোবাইল গেম তেনেকুৱা অপ্ৰয়ো জনীয় কিছুমান কামত বহুত সময় অপচয় কৰে, এ ঘন্টা ঘন্টা, বিশেষকৈ যদি ক'বলৈ যাওঁ ৰিলচৰ কথা, ঘন্টাৰ পিছত তোমাৰ ৰিলচ দেখা আহ, কি কয় তেওঁলোকে, আহ, একো নহয় এটা ৰিলচ হে চাওঁ বুলি কয়, কিন্তু তাৰপিছত কি হয় ৰিলচ বিলাকনো কেনেকৈ এটা দুটাকৈ তোমাৰ গোটেই মানে দুঘণ্টা তিনি ঘণ্টা পাৰ হৈ যায়, আচলতে গমেই নাপায়।
অ', নাপায় অ'।
অ', তেনেধৰণে তোমাৰ ৰিলচ দেখা বা উদ্দেশ্য বিহীন ভাৱে কিছুমান মানে চাবাচোন এনে মোবাইলটো ব্যৱহাৰ কৰি থাকে। বা ক্ষেত্ৰতো আচলতে আমাৰ সময় নষ্ট হয়। বা এই আৰু কি কৰে এই অভ্যাসে আমাৰ মানে উৎপাদনশীলতা কমাই দিয়ে। আৰু জীৱনৰ ঘৰৰ পৰা আহ জীৱনৰ লক্ষ্যৰ পৰা আমাক আহ আঁতৰাই লৈ আহে। এয়া সময়ত সময়ৰ সঠিক ব্যৱহাৰৰ বাবে মই ভাবো যে দৈনিক মানে দৈনিক এখন সময়সূচী তৈয়াৰ কৰিব লাগে। আমাৰ যি টাইম টেবুল বুলি পঢ় হওক ব্যায়াম হওঁক বিশ্ৰাম হওক বা পৰিয়ালৰ সৈতে সময় আহ পৰা নিৰ্দিষ্ট নিৰ্দিষ্ট কিছুমান সময় আমি ৰখাটো উপকাৰী। তাৰ লগতহে লগতে তোমাৰ গুৰুত্বপূৰ্ণ আজি কাম সমূহ প্ৰথমতে সম্পূৰ্ণ কৰাৰ অভ্যাস আচলতে আমি গঢ়ি তুলিব লাগে। এ অ সময়ৰ সদব্যৱহাৰও আচলতে দীঘলীয়া সময়ত মানে ডাঙৰৰ সফলতা আনিব পাৰে। এতিয়া কিছুমান অ কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে চাবা এ এতিয়া তোমাৰ গৰম ব গৰম বন্ধ চলি আছে ন? তাৰপিছত কি কৰে? কালিৰ পৰা তোমাৰ কিছুমান হমৱৰ্ক কৰিবলই দিয়ে। কিন্তু তেওঁলোকে তেওঁলোকে কি কৰে বহুত দিন আছে এনেকে মই লিখিম লিখিম বা সেইবিলাক কৰিম বুলি কৈ পেলাই তেওঁলোকে থৈ দিয়ে। আৰু তেওঁলোকে ঘূৰা কয় বা মোবাইল ফোনতে বেছি সময় কটাই। সেই সময়খিনি পাৰ কৰাই দিয়ে। তাৰ ফলত কি হয় সেই লাষ্টত সেইখিনি জমা দিয়াৰ সময় আহে তেওঁলোকে আচলতে এ মানে লৰালৰি কৰাৰ ফলত তেওঁলোকৰ সেইবিলাক বহুত মানে কিছুমান প্ৰব্লেম দিয়া দেখা যায়।
হয় হয় অ
অ কৰিব নোৱাৰে। আৰু তাৰ মানে তেওঁলোকৰ পৰীক্ষাত মানে ভাল এটা নম্বৰ তেওলোকে নাপায়।
নাপায় অ।
সেইবাবে ত